নমস্কাৰ নমস্কাৰ।
অ', নমস্কাৰ নমস্কাৰ। ভাল আছে নে?
অ', আছো ভালে। আপুনি?
এইটো ময়ো ভাল। কি কৰি আছে আপুনি?
আছোঁ মানে বজাৰৰ পৰা আহিলোঁ। আহি কিনে অলপ খোৱা-লোৱা কৰিলোঁ।
আজি অৱস্থাটো মোৰ বেয়া হৈছে। গাতো বেছি ভাল নহয় তেনেকুৱা। উম। বৰষুণত বৰষুণত ভিজিলো না। সেইবাবে আজি গাতো মানে মূৰ মূৰ বিষাই আছে।
হয় নেকি?
অ', এনেকুৱা যেন লাগিছে ৰাতিটো মানে আজি জ্বৰত ভোগিব লাগিব।
অ', হয় নেকি? ঔষধ-চৌষধ আনা নাই নেকি?
ঔষধ অনা নাই।
অ'।
এ এইটো টেনচন কৰি আছো মই। কিবা ড ডক্তৰ ওচৰতো যাব নোৱাৰিলো।
হয়।
এতিয়া ৰাতি আকৌ বেছি হয় নেকি জ্বৰটো।
অ'।
যিয়ে নহওক কল কৰিলোঁ আৰু। এতিয়া আমি এ খাদ্য সম্পৰ্কে অলপ আলোচনা কৰোঁ।
উম, কওঁক।
অ', মানে আমি ধৰক এতিয়া পোকৰ গৰম চলি আছে, হয়ে নে নাই? যেনেকুৱা গৰম চলি আছে আমি তেনেকা আপুনি কৈ আছে জ্বৰ হৈ আছে। ইমান গৰমত গৰম ইমান গৰম চলি আছে। ইমান গৰমত বৰষুণত তি তিব নালাগে। বৰষুণত তিতিলে আৰু আপোনাৰ জ্বৰ হোৱাৰ সম্ভানতা সম্ভাৱনাটো বেছি হয়। হয় নে নহয়? এতিয়া আৰু তাৰপিছত আপুনি খাদ্য খাব। এনেকে আপুনি বাচি খাবচোন। যেনেকাে আপোনাৰ নেমু পানী খাব। নেমু পানীটো এনে মানে চব সময়তে খায়ে থাকিব। দুপৰীয়াত বেছি গৰম থাকে, তেতিয়াাই খাব।
নেমু পানীটো খালে উপকাৰ হয় না?
হয় হয়। নেমু পানীটো খাব পাৰিব। তাৰ পিছত আপোনাৰ ধৰক পানীটো বেছি খাব। গৰমত দিন এতিয়া। যেনেকুৱা গৰম দি আছে বেমাৰ হ'ব। কিন্তু আপুনি নেমু পানী, পানী সেইবিলাক বস্তু বেছি খাব। তাৰ কাৰণে আপুনি গেছটো নহয়।
অঁ।
গেছৰ প্ৰব্লেমটো গেছৰ প্ৰব্লেমটো কমাব। তাৰপিছত আপুনি ধৰক খোৱা লোৱা কৰিব, ভাত চাতটো খায়েই বাৰু ভাত যদি খাই আপুনি কি কৰিব আপুনি বজাৰৰ পৰা চব্জি লৈ আনে নেকি?
বজাৰৰ পৰা, আনো বজাৰৰ পৰাই আন অনা হয়।
হয় হয়, ঘৰতে কিবা আপোনাৰ সেউজীয়া শাক-পাচলি কৰা নাই নেকি?
ঘৰতে এটা দুটা শাক পাচলি হয় যেনেকুৱা আমি পিঠা কোমোৰাটো হয় তাৰ পিছত উম ছাল ছাল ছাল কোমোৰা অ', মিঠালাও, এইবিলাক এইবিলাক হয় ঘৰতে। আৰু যেনেকুৱা ভেনদিটো আছে
হুম।
উ, বিলাহীটো বজাৰৰ পৰাই লৈ আহো।
হয়। তাৰ মানে এইবিলাক বস্তু ঘৰতে কৰিলে আপোনাৰ কি হয়, ঘৰতে কৰিলে আপোনাৰ জৈৱিক সাৰ দি বনাব পাৰে আপোনাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় সেইকাৰণে আপোনাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়, সেই কাৰণে ঘৰতে আপুনি নিজে খাব খাব পৰা আপুনি বনাবলৈ ঘৰত উৎপাদন কৰিব, চেষ্টা কৰিব যিমান পাৰে আপোনাৰ ধৰক জলকীয়া কেইটামান গছ লগাই দিলে লেমু গছ লগাই দিলে, আপুনি তাৰপিছত ধৰক মিঠালাও, জাল কোমোৰা, তাৰপিছত ধৰক আৰু এ কিবা ফলচল গছ আছে, যেনেকে উম, মধুৰী, আম গছ এইবিলাক বছ, গছ লগাই দিব নিজে নিজে মানে যিবিলাক পাৰে আৰু উম সৰু সৰু এতিয়া আম গছ পোৱা যায়, বজাৰত কিনি পোৱা যায় আম গছৰ পুলি সেইবিলাক লগাই দিব, সৰু গছতে আম লাগি থাকিব, সেইবিলাক খাব আপুনি, বজাৰৰ পৰা কিয় খাব? সেইবিলাক খালে আপোনাৰ ভাল হ'ব। বেয়া নহয় এইটো বেমাৰ নহয়, আৰু যিকোনো বস্তু বজাৰৰ পৰা আনিছে, এটা আম আনিছে বা কিবা এটা বস্তু টো ফল আনিছে ল'ৰা ছোৱালীক ছোৱালী খুৱাব আপুনি। ঠিকেই খুৱাব ঠিকেই কিন্তু, বস্তুখিনি আপুনি ভালকে পানী দি ধুই ল'ব ধুই পানীত পানী দি ধুই হয় পানী দি দি ধুই পৰি কৰি, তাৰপিছত ল'ৰা ছোৱালীক খাবলৈ দিব।
উম, আ আজিকালি মানে বজাৰৰ পৰা নানে বেছিভাগেই হাৰ হাৰৰ বস্তু ওলাইছে চব্জি হয়ক, অ', নহ'লে ফল হওক বেছিভাগে চাৰদ উৎপন্ন কৰি আছে।
হয়।
কথাটো সচাঁ, মানে সেইটো কিবা কয় বজাৰৰ পৰা কিনি খোৱাটোৱেটো মানে শৰীৰৰ পক্ষে মানে ক্ষতিকাৰক এইবিলাক।
হয় হয়, বজাৰত আপুনি কিনিব পাৰে কিনিবও পাৰে আপুনি বস্তুখিনি যে বহুত ভাল দেখা পাইছে, সেই বস্তুটো নিকিনিব আপুনি। আপুনি বস্তুখিনি চাব মানুহৰ পৰা অলপ সোধ পোছ কৰিব বস্তুটো কৰ' পৰা আনিছে বা কি কোনে বনাইছে, কোন কেনেকুৱা সাৰ দিছে না এইবিলাক বস্তু অলপ জা মানে জাজ কৰিব সুধিব ভালকৈ সুধি কিনে তাৰপিছত বস্তুটো লৈ আহিব, যিখিনি বস্তু লৈ আহনে, লৈ আহি কিনে আপুনি খাব আপোনাৰ বস্তুটো যদি ভাল
আৱাজটো কাট অ', ঠিক আছে।
তাৰপিছত ধৰক আপোনাৰ খোৱা লোৱা ভাতটো যে খাই ধৰক মাছ, মাছ খাই নহয়
মাছ খাওঁ।
মাছ-মাছ খাই, মাংস খায় হয়নে নাই, এতিয়া আপোনাৰ ধৰক ব্ৰইলাৰ মাংস খায়, ব্ৰইলাৰ মাংস আপুনি ঘৰত যদি এটা কুকুৰা, পোৱালি যদি এটা আপুনি চাৰি মাহত ডাঙৰ কৰিব বিচাৰ তেতিয়া আপোনাৰ দুইশ গ্ৰাম, এশ গ্ৰাম, দেৰশ গ্ৰাম এনেকুৱা হ'ব। কিন্তু আপোনাৰ ব্ৰইলাৰ মাংসটো, মানে চল্লিশ দিনত আপোনাৰ আহ পুৰা আপোনাৰ তিনি কেজি, চাৰি কেজি হৈ যায়। কিয় হৈ যায়, এই আপোনাৰ মেডিচিনৰ ওপৰতে হৈ যায়, এইটো আপুনাৰ কেনেকে বনায়। এইটো খোৱা মানে, আমাৰ বিষ খোৱা হয়। বুজি পাইছানে, সেইটো পাৰিলে সেইটো পাৰিলে আপুনি এৰি দিয়টোে ঠিক হয়, এৰি দিব পাৰিলে ভাল আপুনি ঘৰতে নে
বইল-ব্ৰইলাৰৰ খুব খোৰা খালে মানে বেমাৰ হয় আজিকালি বেছি, চব দি তৈয়াৰি কৰে নহ, এইটো কথাটো সচা।
তাৰপিছত আপুনি ধৰক মাছ খায়, বৰফ দিয়া মাছ খায়নে নাখায়?
হয়, হয়, বজাৰৰ পৰা অনা হয় এইটো মানে
বজাৰৰ পৰা আপুনি বজাৰ বজাৰৰ পৰা মই আপুনি বৰফ দিয়া মাছ খাই, বৰফ দিয়া মাছটো আপোনাৰ একমাহ আগত দুমাহ আগত বা আপোনাৰ পোন্ধৰ দিন আগত আপোনাৰ বস্তু-বস্তুখিনি পেক কৰি এটা ইন্জেকচন মাৰি দিয়ে এতিয়া। ইঞ্জেক্যন মাৰি দিলে আপোনাৰ কি হয় বস্তুটো বহুত দিন লাষ্টিং কৰে, বস্তুটো গলি পচি নাযায়। সেইকাৰণে এই ইঞ্জেক্যন মাৰি দিয়া হয়, সেইটো ম সেই টো মাছ খালে আমাৰ বহুত ক্ষতিকৰ হয়। সেইটো আপুনি, আমি খাৱা খোৱাকে নোখোৱাটোৱে ভাল।
অ'।
না আপোনাৰ ঘৰৰ আশে পাশে যদি মানে নদী আছে, কিবা আছে আপুনি তাতে যাই কিনে অলপ মাৰি লৈ আহিব, নহলে বজাৰৰ পৰা লোকেল মাছ যদি পায় আপুনি অ', সেইবিলাক লৈ আহিব। উম, পুখুৰীৰ মাছটো এনেকুৱা হয়। পুখুৰীৰ মাছটো ক'ব, আপুনি লোকেল বুলি নহয়, সেইটোও আপোনাৰ লোকেলত কৰিছে হয় সেই নহয়, নহয়, সেইটো আপোনাৰ ধৰক আহ অলপ দিনতে ডাঙৰ কৰে। বুজি পাইছে নে, মই বহুত মেডিচিন খুৱাই খোৱাই কিনি অলপ দিনতে ডাঙৰ হৈ যায়।
অ', সিটো মানে কিবা কয়, তাতে এটা ঠাইতে থাকে মাছ বিলাক হা, তাতে কিবা লেতেৰা বস্তু বিলাক যদি কোনোবাই পেলাই সেইবিলাকো খাই, সেইবিলাক কিবা কয় তাতেই ঘূৰি ফুৰে। মানে সেইবিলাক মাছ ভাল নহয়, এইটো মানে শৰীৰৰ পক্ষে ক্ষতি কাৰক।
হয়, মই ধৰক এতিয়া মানে চব্জি এটা দোকান কৰি আছো।
টো আছে, সেইটো খালে ভাল হয়না?
হয়, হয়, এতিয়া ধৰক মই মই-মই ধৰক এটা চব্জিৰ দোকান কৰি আছো, এতিয়া চব্জিৰ দোকান কৰিছে মই নিজে বুজি পাইছো। সেইবিলাক বস্তু, মই যিবিলাক বস্তু কিনি লৈ আহোঁ। সেইবিলাক বস্তু মানে, ৰাসায়নিক সাৰ দিয়া বস্তু মানি মানুহক খোৱাব নালাগে। সেইকাৰণে মই কি কৰি আছোঁ এই গাঁৱে-গাঁৱে মানুহৰ ঘৰত যে বনাই আছে, বহুত চব্জি চব্জি উৎপাদন কৰি আছে, যেনেকা আপোনাৰ মিঠালাও, জাল কোমোৰা সেউজীয়া শাক, বেঙেনা মানুহৰ ঘৰত মানে এনে মানে জৈৱিক সাৰ দি যিবিলাক উৎপাদন কৰিছে, সেইবিলাক বস্তু মানুহ ঘৰে ঘৰে যায় লৈ আহোঁ। আহি কিনে আমি দোকানত লৈ আহো যেনেকুৱা ধৰা ৰং, হয় তিতা কেৰেলা তাৰপিছত আপোনাৰ জিকা ভোল এইবিলাক বস্তু আমি এটা এটাকৈ মানে ঘৰত গৈ এইটো এইটো ঘৰত এইটো ঘৰত এবাৰ এইটো ঘৰত এবাৰ সোমাই সোমাই কিনি আনি মই দোকানত লৈ আহো, মই সেইবিলাক বস্তু মানে বেয়া বস্তু বিলাক দোকানত-া নানো এ-বেছিভাগেই। বুজি পাইছে না, সেইবিলাক বস্তু তো সেইবিলাক বস্তু মই জানো যে এইবিলাক বস্তু খাব লাগে এইবিলাক বস্তু খাব নালাগে সেইবিলাক মানুহ উম, মানুহ খোৱা আৰু মোৰ খোৱা একে কথা হ'ল। সে মা সেইকাৰণে মানুহক মই যাতে ভাল বস্তু খুৱাব পাৰোঁ সেইটো মই চেষ্টা চেষ্টা কৰি আছোঁ এতিয়া।
ৰুটি খোৱাটো বেছি ভাল নে পৰঠা খাৱাতটো বেছি ভাল?
নাই ৰুটিটো আপুনি খাব, ৰুটিটো আপুনি চব্জি ৰুটিা চব্জি ৰুটিৰ লগত আপুনি ঘি ম ঘি মিহলাই যদি খাব পাৰে সেইটো আপোনাৰ ভাল। ভাল হয়, আপোনাৰ পৰঠা যদি আপুনি যদি হয় আপ আপোনাৰ যদি পৰঠা বনাই আপুনি কি হ'ব পৰঠা আপোনাৰ তেল লগাব লাগে হয় নে নাই অ', তেল দিয়াতো সেইটো আৰু ক্ষতিকৰ হয়, গেছ গেছ হ'ব পাৰে আপোনাৰ।
এইটো পেট কিবা কয় গেছ হয় নে।
হয় হয়, পেটত আপোনাৰ গেছ হ'ব পাৰে।
উম
আপুনি ৰুটি খায় নেকি?
ৰুটি খাওঁ মই, ৰাতি কেতিয়াবা কেতিয়াবা ৰুটি বনাই ৰুটি খাই পেলাই টোপনি দিওঁ।
হয় হয়, ৰাতি ৰুটি খোৱাটো ভাল আপোনাৰ ৰুটি চবজি খাই দিব। বহুত ভাল হ'ব আপোনাৰ শৰীৰ-শৰীৰটো মানে ইমান ভাৰী নহয় পাতল পাতল থাকে কিব আপুনি ফুৰি কিনি ইফালে সফালে ঘূৰি ফুৰি কিনি আপুনি ভাল পাব। উম, গাটো হেৰি থাকিব আপুনি পুৱাতে ঘম টোপনিৰ পৰা উঠিব উঠি পিনি আপুনি ব্ৰাছ চ্ৰাছ কৰিব কৰি কিনে আপুনি কি কৰিব আপুনি হাফ কিলো বা এক কিলোমান যিমান পাৰে আপুনি পানী খাই দিব। বুজি পাইছে।
অ', ৰাতিপুৱা পানী খালে ভাল হয় নটো
পুৱাতে পুৱা আপুনি পানী খাই দিব, পুৱা মানে খালি পেটতে পানী খাই দিব। পানী খোৱাৰ পিছত আপুনি দিনটো এনেকৈ অনুভৱ কৰিব দুদিন তিনিদিনমান চিৰিয়েল আপুনি খাই লওক। খাই লোৱাৰ পিছত আপুনি গম পাব। যিমানে গৰম নহওক কিয় আপোনাৰ শৰীৰটো সান মানে ই ঠাণ্ডা লাগি থাকিব ভাল লাগিব বাৰু।
অ'।
ঠাণ্ডা লাগি থাকিব মানে দিনটো চৰ্দিটো ঠাণ্ডা লাগিব আৰু আপোনাৰ যি পুৱাৰ পৰা যে মানে পোৱাত যে আপুনি পানীটো খাইছে যিখিনি পানী যিমান-যিমান টাইমলৈকে আপোনাৰ ভোক লগা নাই তেতিয়ালৈকে আপুনি এ-একো খাব নালাগে ভোক লাগিব তেতিয়া আপুনি খাই দিয়ক।
সেইটোৱে মানে কিবা আকয় সময় নাপাওঁ মই কিবা কয় পানী খাব লাগিব এনেকুৱা মানে অৱস্থা মানে বিজি থাকো গোটেই দিনটো।
হয় হয়, আপনি তেতিয়াহ'লে গেছ-গেছ কি বস্তু হয় সেইটো আপুনি গম নাপায়। গেছ আপোনাৰ কেতিয়াবা গেছত মানে ধৰিব নোৱাৰে।
সেইটো এতিয়াই মই বুজি পাইছো মানে পানী নোখোৱাৰ বাবে এই পেটত মানে গেছ হৈ থাকে, বিষাই থাকে গোটেই দিনটো। পেটটো ফুলি থাকে। আপুনি ক'লে, এতিয়া মই চেষ্টা কৰিম ৰাত ৰাতিপুৱা পানী খাবলৈ।
হয়। এতিয়া আপুনি ভাত চাত খাইছেনে?
খোৱা লোৱা কৰিছো।
অ'।
এতিয়া যেনে এনেকুৱা লাগিছে, পেটটো বৰ ডাঙৰকৈ ফুলি আছে। অস্বস্তিৰ লাগি আছে। ভাত, আজি-আজি ভাত খাইছো মই।
অ'।
ৰুটি খোৱা নাই, ৰুটিটো আহ ৰাতিপুৱা বনাবলৈ গৈছিল।
অ', চব্জি কি খালে লগত?
চব্জি, শাকেৰে বনাই খাইছো।
অ', সেউজীয়া শাক-পাচলিয়ে বনাইছে নহ? বহুত ভাল, এইটো আপুনি যদি আৰু এইটো যদি আপুনি